অ কি কৰিছ? এ আছো
আহ মই এই মেগী অকমান বনাই লৈছো খাবলে
অ মই গৰুকেইটা দানা খাবলৈ দিছো বান্ধিম আৰু
আহ এ দিনত ভাত নাখাও যে। এইকনৰ পৰা ভোক এটা লাগে।
অ অ মই বোলো লঘোণ দিছ বা অ অ অ মই আকৌ লঘোণ দিছা বুলি ভাবিছো।
হে নাই লোক নাই দিয়া।
উম
লগত দিয়া নাই।
কেইদিন অ কেইদিনৰ পৰা আপোনাৰ
মই এই ছদিনৰ পৰা বনাও।
উম
চদিনৰ পৰাা মানে কাইলৈৰ পৰা বনাম কাইলৈ পৰা আমালে বনাও মানে। এ দেউতায় নাখায় দেউতাক এই নবৈ আহি দি থৈ যাবহি আৰু
অ অ
আগতে এতিয়া মানুহে নিয়ম নীতি নামান নে এতিয়া আমি বিলাকে ইমান মানি থাকো। অ নামানিলেও নহয় গোসাই ঘৰ আছে নহয়।
অ অ তাকে নবনালে নহয়ে।
নহয় এতিয়া মতা মানুহেনো কিমান কৰিব এতিয়া ভাতি বনাবনে এনে বেলেগ কামেই কৰিব
উম তাকে হ গৰু গাই পা চব কৰিব লাগে
আহঁ
সেই কল্প মোৰ আহি আছে।
আহ আহি আছে নি।
আহি আছে তাকে কৈছো পথাৰলৈওলোৱা আগতে আজৰি হোৱাহেতেন আজৰি হলোহেঁতেন তাতে আকৌ দুদিন বাঢ়িছে হে
মই আকৌ আগতে বাঢ়ে কিন্তু আজিকালি আকৌ এদিন এদিন এদিন কমে বেছি নকমে অকল এদিন কমে
অ মোৰ আকৌ এবাৰহে দুদিন বাঢ়িছে আজি হঁতে দুদিন
আহ এই গৰমত যে একদম পাই যায়গে আৰু
অ তাকে আন কিবা হেৰি ইমান নাবাঢ়ে কেতিয়াবা বাঢ়ে আকৌ কোনো ঠেট নাই আজিকালি এইবাৰ আকৌ দহ বাৰ দিন নোহোৱাকে আছিলোঁ।
উম
কিবা ভিটামিন কমিলে তেনেকুৱা হয়।
অ এই খোৱা বোৱাটো মানে ভালকে খাব লাগে আৰু হেৰি এইটো কি এতিয়া একচাৰচাইজ নকয় যে একচাইজ কৰিব লাগে একচাইজ কৰিলে
এইবতটো ৰেগুলাৰ হয় মানে এ বহাগ অকণমানো সেই তেনেকে মিলাব পাৰি মই এক্সাৰচাইজো কৰো এই আগতে মানে বহুত খেলি মেলি হৈছিলে যে
তাৰিছত এতিয়া মোবাইলতে চাই মেলি এক্সাৰচাইজ কৰিম তাৰপা খোৱা বোৱা অকমান মানে নহয় নহয় এইবো কিবা কিবি মোবাইলত
অ অ
চাৰ্চ কৰি দিলেই হ'ল ইউটিউবত উ তাৰ খোৱা বোৱাটো অকণমান মানে ভাতটো কমাই অলপ শাক পাচলিটো বেছিকে খাওঁ
আহ পাচলি খাওঁ বাৰু নোখোৱাকে নেথাকো
যিটো খাও আৰু মানে ভিটামিন টো পোৱাকে খাও
অ পাচলি নাখায়নো কৰিবি
অ নহ খালেও পাচলি পাচলিয়ে আছে ধৰক ভাপটো কমাই পাচলিতো মানুহে অলপ সৰহকে খাব লাগে তেতিয়া ভিটামিন টো বেছিকে পায় এতিয়া আমাৰ মানুহ আকৌ ভাজি তৰকাৰি অকমানে হয় ভাতটো সহকে খায়
ভাতটো সকে খাই অ সেইটো ভাততো কম উম কমকে খাব লাগে। সেইটো ভাতটো কম হ'ব লাগে এইবোৰ বস্তু বেছি হলে হ'ল
আহ এ হেৰি অ মাইকী মানুহৰ সেইটো এটা বহুত ডাঙৰ কথা ন সেইটো ৰেগুলাৰ হৈ থাকিলে মাইকী মানুহৰ স্বাস্থ্যত টো বহুত ভালে থাকে খেলি মেলি হলে মানুহৰ বহুত অসুবিধা হয় মাথা ঘূৰাই মাথা ঘূৰাই
হয়
বেছিকৈ
তাকে চাওঁচোন বোলো কেইদিনমান বাঢ়িলে আকৌ ন কিবা এটা কৰিবা যিব অ ভিটামিন ক ইবাৰ সেই ভিটামিন ভিটামিনৰ টেবলেট খালতহে মোৰ হেৰি হৈছে ইবা হল বাও দীন বাও
আইৰণ কেলচিয়াম এইবোৰ খাব
উম তাকে
তাৰপৰা হিমোগ্ল'বিনটোৰ কাৰণেও হয় বাৰু দেই।
উম
এইকেইটা চাই খাব লাগে অ লুডু খেলত লাগি আছে দুটা
কাহ কাহষতে
বাপেকহঁতে
উ ৰাম বাপেক জীয়েকে লুডু খেলিবলৈ লাগে
এ নকব আমাৰ ঘৰত সেইটো সদায়
সদায়
অ ই যি খেলিব আপুনি মই নোৱাৰ আপুনি মই খিলিব নোৱাৰিম। তে নাই হৈ গল খেলি খেলি
তাকে খেলিব লাগে খেলিলে ভাল দবা খেলিব লাগে অ ল'ৰা ছোৱালীয়ে দবা খেলিলে ভাল জ্ঞান হয়।
অ দবাটো নাই হ'বলা কিন্তু এনেই এই মানে মোবাইলটো লুডু আছে আৰু কে সে কেৰম আছে মানে
অ অ অ অ মোবাইলতে খেলিছে যেনিবা। উম অ মোবাইলত দবা খেলটোও জানো আছে নাই নাজানোঁ বাৰু কিন্তু ডবাল খেল খেলিলে মগজ হয় ল'ৰা ছোৱালী। এনেকুৱা উম। তাপা দেউতাক দেউতা কি বহি আছে?
দেউতা বহি আছে বাৰান্দাতে ভৰি হাত মুখ হাত ধুই।
অ তাকে হে গধুলালে কি বনাম চিন্তা কৰিলোৱে।
মাইকী মানুহৰ চিন্তা অকল সেইটোহে আৰু ৰাতিপুৱা কি খালো তাৰপৰা আকৌ গধুলিলে চিন্তা কৰ কি খোৱাদকৈ বেছি কি বনাই দিম
কি বনাই দিম অ নিজে খোৱাতো পিছৰ কথা কি বনাই দিম সেইটোৱে চিন্তা
তাকে
বিচাৰি ফুৰু পাচলি এ আকৌ ৰাতিপুৱা চিন্তা। পথাৰলৈ গোলেতোন আকৌ ৰাতিপুৱালে চিন্তা কৰি থ
হয় দে
কৈ থ তেনেকুৱা হয় উম। জিকা এটা দুটা। এলাহহে লাগিছে লগাই নাই তেনেকে তেনেকে লগাই নাই।
ক'ব লাগিব খৰ দিলে উধাই মোধাই খৰ বৰষুণ দিলে উধাই মোধাই বৰষুণ
অ সেইটোহে কথা পাহ এইবাৰ এতিয়া বৰষুণ দি দি এতিয়া এইকেইদিন খৰ
আহ কালি বোলে বৰষুণ পৰিছিলে সেইফালে ৰাতি হা
অ যোৱা ৰাতি বৰষুণ দিছিলে। কিমান ক কিমান কণ দিছে ক'ব নোৱাৰোঁ মুঠতে দিছিলে আৰু।
আমাৰ ফালে নাই ঔ বৰষুণ চৰষুণ।
অ বৰষুণ দিয়াই নাই তহঁৰ ফালে।
নাই দিয়া।
উম। আমাৰ ফালে দিছিলে বাৰু তাকে হেৰি কিমান দিছে কি কথা নাজানোঁ। ৰাতি আও।
এ পানী হোৱা জেগাবোৰত ভাল হৈছে বাৰু সিহঁতৰ সে শুকাইছে মেলিছে।
মিলিছে উম তাকে হেৰি দ জেগা দ মাটিবোৰ ৰুবলে ভাল হৈছে।
ভাল হৈছে অ।
ভাল হৈছে পানী গা এতিয়া আমাৰ হেৰি সেইফালে আঁঠুতকে বেছিহে হয় অ' পানী এতিয়া অকমান শুকাইছে গাওঁতে চবেই ৰুবলৈ লাগিছে।
আহ
ইয়াতো হয় বিলৰ পাৰ ফালে সেইবোৰ পানী শুকাইছে আৰু ৰুব পাৰিব আৰু মানে।
অ অ বিহ লগাটো
অ এনে পানী হৈ আছে নহয়
আমাৰ সে কি হয়গে ঠিক নাই উম। আমাৰ বোৰহে বোলোঁ কি হয়গে ঠিক নাই। বৰষুণ দিলেওঁ মানে ভাল কে বৰষুণ দিবগে লাগিব।
অ দ মাটিবোৰ শাওনত ৰুলেও একো দিগদাৰ নাই।
দমাটি ইমান নাই নহয় এতিয়া।
অ দ অ তাত সেইফালে দ নাই নি?
ন দম মাটি ইমান নাই।
অ আকৌ বোলে সেইফালে বেছি দ
দ দ হ'লেও মানে দয়ে দয়ে আছে আৰু।
অহ অ। তাকে লৰাহঁত খানা খাবলৈ গৈছিলে যে আহিছে আহি পেলাই আমাৰ ঘৰত গোটেইসোপা বহি বহিছেহি বহি স্পাইট আনিছে। এইবোৰ চিপছ‌ আনিছে খাইছে আ ধুমা ধুম।
সিহঁতৰ তাত খাই নহ'লে? তাত খাই নহ'লে ই।
তাতকে আনো তাতকে আনো হ'লে আকৌ ইয়াত আছেহি। উম আকৌ হজম কৰি পেলাই ঘৰলে ৰাওনা হ'ব আৰু
তাকে সেই চিপছ কক ক'লা এইবোৰ বোলোঁ ভাল নহয় লগত।
চিপছে ইচপাৰাইটে খাইছে আৰু তাৰিছত কিমান চিপছ খাওঁ তো উ
তাকে আমাৰ এজনী দুপৰীয়া ওলাই গৈ পেলাই আনি লেগে। পাইট আনিলে তাৰ পা আকৌ মিমি আনিলে নে কুৰকৰি আনিলে, আনিবিলাই যেনিবা সেই আমি বিলাকে। তাইৰ চিপছে‌‌ হেৰিয়ে খাইছে আমি যিনিবা ইছপাইট খাইছোঁ আৰু
অ অ অ আমাৰ সেই স্পাইট অনাই নাই আমাৰ এইজনক কাৰণে নাই অনা এইজনে খাবলৈ মন কৰে তইআও
অ মেংগ'টো আনিব মেংগ'টো আনিব হাই দিওঁ সেইটো বহুত কেমিকেল থাকে।
অ থাকে আহ আহ
মোলো স্পাইট কক কলা এইবোৰ আনিব লাগে।
তাকে খালে আকৌ খাই থাকিবলৈ মন যায় নহয়, এদিন খালেই আকৌ নটা লাগি যায় নহয়।
আমাৰ ক্ষতি নহয় ৰেগুলাৰ থাকে আৰু
অ মই আকৌ মই ইনেও খাব নোৱাৰোঁ। মইএইবোৰ বৰকে নাখাওঁ নহয় কেতিয়াবা কাটচিটহে খাওঁ অকমান
এ নহয় এইটো এই স্প্ৰাইট টো হেৰি কক কলা এইবোৰ খালে একো নহয় এইবিলাক এ মানে গেছ চেছ নাইকিয়াহে কৰে। এ মাজাটো বেয়া এইটো খাব নালাগে।
অ নাকে চাকে জিন জিনাই যায়।
উম
মই নিন কাজিলো তে অ অঁ তেনেকুৱা হ'ল আৰু মই নাখাওঁৱেই আগতেও আমাৰ ইহঁত সোপাই খায়ে থাকে মইহে খাবলৈ সেইটো প্ৰায় টান পাওঁ।
উম
খাইছো আও
নোৱাৰ খাব নোৱাৰা মানুহে নোৱাৰে খাব এই পৰা বিলাকে পাৰে আৰু
উম তাকে
আমাৰ খাই খাই অভ্যাস সে,
উ মেগী বনাই হ'লনে না‌?
মেগী বনাই হ'ল সিহঁতৰ খাইও হ'ল।
আহ
আমাৰ ৰান্ধনী ভাতে ভাতৰ চৰতে সোমালে।
অ আমাৰও বনাব লাগিব হে এজনে শকান খাবলে গ'ল ভাত না খোৱা নহয়। হয়
হা
বা এয়া হেৰি জলপানহে খাই আছে সকামত জলপান খালে আকৌ ঘৰত ভাত নাখাই। ন কি।
গৰমটোলৈ চাই জলপানেই ভাল আৰু সকামত এতিয়া।
অ জল পানী ভাল। অ কোমৰ চাউলদৰে গাখীৰ হে আমাৰ ভাত। অ ভাত নুগোটা ন আৰম্ভ কৰিলে ন খোৱা তৈ গখি। ভাজি বগা নাখাল নেইয়া। তই এতিয়া জুকে কি খোৱাবি আৰু। জোকে খুৱাব নোৱাৰা নহয়।
আহ
তেনেকুৱা কথা।
তাকেহে।
উম গৌ বান্ধিলা।
আহ
গৰু বান্ধিলে।
বান্ধিলা বান্ধিলা আমাৰ চাৰে পাঁচটাতেটা বান্ধিলে?
অ সোনকালে মানে।
সোনকালে বানে চবেই প আনিলে বান্ধিলো দেই আজি ধ আকৌ গোসই ঘো সোমাব লাগে নহয়।
উম উম।
কমাই আজুৰি হৈ ভাতৰ চৰলৈ আহিছে আৰু।
অ আমাৰ ইমানকে হেৰি নকয়।
আহঁ
উম
অ গৰমে গৰমে ভাত বোৰ খাবও নোৱাৰি নহয়।
খাব নোৱাৰি আৰু।